ঐ
অ কোৱা
অ কি খবৰ
এ বহুত ভাল দিয়া তোমাৰ
মো-ৰ ভাল
অ আজি কি মনত পৰিল তোমাৰ?
এ তোমাৰ মনত পৰিয়ে আছিল বহুত দিনৰ পৰা। খবৰ হে ল'ব পৰা নাছিলো।
সময়তো আজি মিলিল নে কি
তাকে মিলিল
অহ ভালে হৈছে ৰা তাকে আৰু বাকী চবৰে ভালনে ঘৰত?
ভাল ভাল। তোমাৰ কেনে?
ভালে দিয়া। খুৰীহঁতৰ ভাল ন?
উম ভাল।
অ অ।
তাকে বোলো বহুত দিন আমি লগে পোৱা নাই।
অ সেইটো হয়।
লাষ্ট বাৰ কলেজতে যি দেখা।
উম তাৰ পিছত আৰু কাকো লগে নোপোৱা হৈছো।
অ লাষ্ট আমি লাষ্টবাৰ লগ পোৱাতে চবৰে কি কথা আমি সদায় অ কথা পাতিম একেলগে ফুৰিব যাম এতিয়া দুইমাহ হৈয়ে গ'ল।
এই দুই মাহতে চবে পাহৰিয়ে গ'ল।
উম।
ফুুৰব যোৱাটো দূৰৰে কথা কাৰো কথাই নোহোৱা হ'ল মান-
সেইটোয়ে এটা এটা মানে মেছেজ কৰিবও সময় নোহোৱা আৰু চাবৰে।
তাকেতো।
গ্ৰুপতটো এনে পৰি থাকে তাতে এটা মেছেজো নিদিয়ে কোনো।
আমাৰ এনেকুৱা যে কিমান গ্ৰুপ আছে এনে।
হো হো কিমানটা খুলিছো হয়নে?
উম।
তেতো
ৱাটাৰ ফলত যায় গৰমত, ৱাটাৰ পাৰ্কত যাই পোনত যায় খেলিব কাৰণে কিমান যে কি প্লেন আছিল।
না নোযোৱা জোগাই নাই।
আমি মানে সপোনতে যাই থকা হন হৈছে আৰু।
উম।
পিকনিকত যোৱাৰ পৰা, অ এবাৰ যাব লাগছিল।
বাৰ পিকনিক যাব নে নাই বা।
হা।
পিকনিক যাব না নাই এইবাৰ এইবাৰ
ক'ত বা যায় কোনেবা আৰু কেনচেল কৰা কেইটাও থাকে নহয় একদম ওপৰতে।
উম সেই কেইটা টো একদম টাইমত কেঞ্চেল কৰিব। টাছতে যাম বুলি ঠিকে ক'ব।
পিকনিকত ক'ত যাবা খামৰেঙা।
অ খামৰেঙা ধুনীয়া কিন্তু যাব পাৰি।
ইয়ে।
মানে ওচৰ জেগাও হয় আৰু ধুনিয়াও।
তাতে খানা চানা বনাব পাৰি।
অ পাৰি।
মিটিঙৰ কথাটো কবাচোন তুমি হা?
তাতে মই এবাৰ যাই উম তাত পিকনিক খাব মই যাই পাইছো। হলেও লগৰ কেইটাৰ লগত যাম বুলিও কৈছিলো, সিহঁতৰ সিহঁতৰ গোটেত তাই টাইমে মিলি নাহে কাবাৰ কেৰাহী নাই প্ৰথমতে বা কেৰাহীৰ হয় কথা তাৰে পিছত বস্তু কোনে ল'ব কিমান কে উঠাব পুৰা আৰু প্লেন। কোনে মাংস ধুব কেই বটল পানী লাগিব বাপ
বাপৰে যায়ে আছদে একেবাৰে।
আমি মানে কথা পাতাতে যাই পোৱা হেন পালোয়ে।
যাই পোৱা হেন মানে খাই কেনে ঘূৰিও আহিলোঁ আমি।
অ, এতিয়া আৰু বা কাৰো খা- খবৰে নোহোৱা হ'ল।
খবৰে নাই আৰু মানে নাম গোন্ধয়ে নাই।
তাকেইতো।
লৈয়ে যাবা লাগছিল এতিয়া কি ধুনীয়া চবে এতিয়া ঘৰত তে আছে।
যাওঁ জ' একদিন ৰবিবাৰ মানে?
তুমি গ্ৰুপত মেছেজটো দিবা চবকে।
ইতেই এ দিম ৰবা।
অ, তুমি আৰম্ভণিটো কৰিবা তাৰপিছত আৰু ময়ো বকিম দিয়া কিবা-কিবি।
সিহঁতৰ মানে কি কম ইনকে কথাপটো ওলাম নহয়। আগে কব নাই মই নোৱাৰিম চান্দে নোৱাৰিম কিবা নোৱাৰিম কাবাৰ টিচন আছে, কিবা আছে, কোনোবা গাঁৱত আছে।
কোনবাই আৰু বয়ফ্ৰেণ্ড ৰ লগত যাব।
অ, কিছুমানৰ বা কাবাৰ মানা কৰব হে।
সেইকাৰণতো বেয়া লাগে।
ক'বাত যাম বুলি কিবা এটা ভাবিলি মানে চবৰে সেই নাটক।
আমি এনে আশা কৰি বহি থাকলো ঘৰত।
হুহ, আমি কিন্তু একদিনে কেনচেল কৰিয়ে নাপালোঁ।
হয়দে আৰু আমি সদায় যাম বুলি মানে ৰেডি থাকো না সেইকাৰণে আমাৰ লগত এনকা হয়।
সঁচাকে। মানে প্ৰত্যেক মানে জাৰে যি কাবাৰ কিবা প্ৰব্লেম চবৰ থাকে আমাৰ মানে এতিয়া প্ৰব্লেম থাকিলেও এ হ'ব দে মেনেজ কৰি ল'ম সেনেকুৱা টাইপ
অ, ঠিক কৈছা।
সেইটোৱে এনেকে আৰু নৰে না।
উম,
নকোৱাকে গেলি কিন্তু সিহতে হাহাকা লাগি যাব।
তাকেতো। কম ৰ' আজিয়ে।
উম, আজিয়ে কবাচোন ওলাবাচোন কথাটো কিবা কয় চবে।
হেণ্ডে নেগেলিও আমি এনে ফুৰব যাম দিয়া পিকনিক নহলিয়।
অ, তাতে এনেও আম -চাম খাব পাওয়ে।
উম, ইমান ধুনীয়া হৈ আছে ন?
ম'ম' -চ'ম' আছে।
উম, ইমান টেষ্টি তাৰে ম'মটো খাইছিলা নে?
উম, খাইছোঁ চুপটোও বহুত ভাল লাগে।
উম
তই জুলানকেইটাত উথচ না
অ প্ৰায়ে আগতে জুলনাই জুলো।
ভাল লাগে আগতেতো ইমান মানুহ হোৱা নাছিল। এতিয়াতো আজিকালি ইমান মানুহ।
এ মানুহ নহওঁতে ভাল আছিল আগত এতিয়া জোগা খিনি বৰৱাদ হৈ গ'ল এতিয়া তুমি মানে গধুৰ দেখা পাইছা নে এক্সিডেনো হৈছে তাতে।
অ, মই পাইছো মদ খাই কেনে সেই এ খোন্দাইছে ই -ৰিক্সা।
পাঁচজনৰ একদম অৱস্থা নাই।
অ কিবা আৰু মানে ইমান মানুহ মানুহ আছে মানুহে অলপ চাই চে লি যাব লাগে।
সেইটোৱে আৰু মানে গাঁৱলীয়াতে জেগাতো ইমান সৰু ৰাস্তা ইমান দূৰত যাবলগীয়া দৰকাৰে নাই।
এইয়ে আধা হৈ গৈছে মানে।
উম মানুহ বিলাক মানে কিবা সেই কাৰণে মই মানে বেয়া পাওঁ কিবা এটা জেগা ভাইৰেল হলে সেইটো জেগাতে মানুহ মানে বৰবাত কৰি পেলাই
এতিয়া হা আগতে আমি যোৱা নাছিলো এতিয়া আমাক মা দেউ তাতে তোমাৰ কোৱা নাছিল কাৰণ ইফালে বেছি গাড়ী হোৱা নাছিল বা জাগাত টো ভাল শান্তি আৰু এতিয়াতো নন ষ্টপ গাড়ী আহি যোৱা আৰু ইমান মানুহ হয় বাপ
ভাল নালাগে ভাল নালাগে মই যেতিয়া গৈছিলো একদম ফাষ্ট তেতিয়া ইমান ধুনীয়া আছিল মানুহ নাছিল একদম যেনেকে ৰিলত দেখা পোৱা বিলাক খালি খালি অ চেম সেনেকোৱা
মইটো ময়ো তেতিয়া ইমানে ৰিল চিল একো ভাইৰেল হোৱা নাছিল জেগাত নাম গুনেই নাছি জানে মানে তিতাৰ পৰা যোৱা
ময়ো তেতিয়াই গৈছিলো মানে মই গৈছো চাৰিবাৰ মান গৈছো দিয়া
আমাৰ পৰা ওচৰ হয় না আমি যায়ে থকা যায়
উম ভাল লাগে আৰু
আগতে বেছি ভাল লাগিছিল কব গলে এতিয়া আৰু মানুহ সেইকাৰণে
এতিয়া আৰু মানুহ ভাপে এই সাধাৰণ আম ঔ টেঙা দেখা পায়ও যায় জোলনা দেখা পাইও যায়
আহে
সঁচাকে আম টেঙা দেখা পাই যায় কিছুমান মম' দেখা পাই যায়
মই ইমান বাৰ যাই কেনে মমো লাইন পাতি কেনে লাইন পাতি নাপাওহে জানানা কিমান বাৰ ফিৰি ফিৰি আহিছো মম' খাব পাম বুলি যাও শেষ হৈ যায় কাবাৰ ষ্টিমে হৈ নাহে বাপৰে
আৰু আগতে ফাষ্ট যেতিয়া খাইছিলোঁ তেতিয়া টেষ্টটো ভাল আছিলে এতিয়া ফালটো আহিছে
অহ
পিয়াজে নিসিজে ম'ম'ৰ
সুদা পিয়াজ দি থৈ দে
অ চিকেনে নাথাকে আৰু পিয়াজতো নিসিজেই
উম উ
হেই এ জাগা বিলাক ভাইৰেল হলে বৰবাদ হৈ যায়
কিন্তু তাৰে মানুহগিলাখনৰ বম লাভ হৈ আছে
উম সিহঁতৰ বহুত ভাল হৈছে দেখা নাই আগতে একোৱে নাছিল আম চাম অকল ম'ম'টোৱে আছিল
অ এতিয়া আমৰ পৰা আৰু চাট গিলা যে বনাই বা
উম মানুহ বিলাকৰ ভাল হৈছে তাতে পাৰ্কিং
অ আৰু হা আগতে পাৰ্কিঙৰ এইগিলাখন পইচালোৱা এইগিলা চিষ্টেমে নাছিল আজিকালি এনেও পইচা চালৈ বা
অ আগতে য য'ত পাৰ্কিং কৰা জেগা থাকে তাতেহে থলে পইচা লৈচে এতিয়া ৰাস্তাতে থ'ৱা য'তে থ'ৱা
তাকে আগতে ইমান বাৰ
ইমান চিনি পায় মানুহ ইমান মানুহ হয় নে তাতে তাতে মানুওহ ইমান চিনি পায় মানে কোনো এটা মানুহ হাৰি যাব নোৱাৰে পইচা নিদিয়াকে
সিহঁতৰ সেয়ে বিজনেচ ভালে বিজনেচ বনাইছে কিন্তু এইটো
ভালে পাইছে সেইকাৰণে তোক বিজনেচ বনালে কি হ'ল এতিয়া জাগাখিনি বেয়া হৈ গ'ল যে আগৰ নিচিনা ধুনীয়া নাই উম য'ত যতে খাব তাতে পেলাব
চাফা কৰিব লাগে তেতিয়াহে ধুনীয়া হৈ থাকিব জাগা খিনি
অ আৰু হেৰি লয় নিকি পইচা লয় নিকি আজিকালি
লয় মানে বিল খনৰ ভিতৰত যাবৰ কাৰণে লয় আৰু নাৱত উঠিলেও পইচা লয়
নাৱত তো বাৰু জানো সেইটো এক্সট্ৰাকে লয় আৰু যে ভিতৰত যে যায় যে দলংখন দি
অ অ তাত পইচা লয় এশ টকা লয় এন্ট্ৰি এশ টকা লয়
এশ টকা কৰিলে এতিয়া
অ আৰু এটা যে আছে
কি
তাৰে ভিতৰতে যে আছে যাব পৰা মানে ফুলৰ গছ এডাল যে ভাইৰেল হৈছিল দু কেইদিনমান আগত দুদিনমান আগত লগতে ক'ব গ'লে উম পিংক কালাৰ ফুলৰ তাতেও পইচা লয় লোৱাইছে লোৱা হৈছে
বাপৰে ইমান বিজনেচ
নামঘৰ যে আছিলে মানে সেইটো নোপোৱাতে পাই
অ অ
সেইখিনিতে মানে ধুনীয়া লাগে কিন্তু বা সি তাতেও সেইখিনি জাগাই একো পইচা লোৱাৰ একো কাৰণে নাই কিন্তু আজিকালি কি পইচা লয়
ফুল গছডাল সেইডাল নিজে হৈছে নিজে লাগিছে তাত পইচা ল'বা কিহৰ আছিল
অ নিজে সৰি কেনে না নোহোৱা হৈ যায় সেই সেতুতো আৰু মানে কি ক'ম
বেছিয়ে হেতৰ লুভিয়া হৈ গৈছে সেইকাৰণে তাহতাৰ জেগা খিনি ধংস হৈ গ'ল
ইতা পাৰিলে কি জানা তাতে মানে কেম-ৰা মেন ঘুৰিব বাকী আৰু লাষ্ট
নেচাৰৰ লগত ফটো উঠাই দিয়াৰ হয় মানে পইচা
অ এই কামাখ্যাত যেনেকে লগা লগ ফটো উঠাই লগা লগ ফটো দি দিয়ে
অ তাৰ ফটো গিলা ভালো নহয়
হুম অ'বৌ
বেলেগ
আৰু টো তাতে মানে ধৰি লোৱা কিবা বিহু-চিহু থাকিলে মানে সেনেকুৱা টাইপত সেনেকুৱা হেৰিত গ'লে চান্দা তোলে জানা সিহঁতে? একদম ফাষ্টত অ অ গেটৰ সেইখিনিত
উম মই কিন্তু দি পোৱা নাই নিদিও এ আমি কিয় দিম আমি নাযাও নহয়
অ আৰু যে তাতে গ'লে পইচা দিওঁৱে।
অ।
যে হম
হ'লেও আৰু কি হ'ব? সাধাৰণ চবতে বেপাৰ বনাই দিছে।
সঁচাকে ইমান ধুনীয়া জেগা খিনি সিহঁতে আগৰ নিচিনা ৰাখিব লাগে সিহঁতে আৰু অলপমান বেছিয়ে ফুলি গ'ল।
উম।
সেইয়া
আৰু আমচিঙৰ পিনে যোৱা নে?
আমচিং গৈছিলো অ। অ ইমান ধুনীয়া লাগে ৰাস্তাটো।
অৰ্মিকেম্পৰ ৰাস্তাটোও বহুত ধুনীয়া।
বহুত ধুনীয়া উম ভাল লাগে।
কিন্তু তাৰে ৰাস্তাবোৰ আজি-কালি বেয়া হৈছে।
উম সেই আৰু ডাঙৰ গাড়ী-চাড়ী যাই পিনে
কুকুৰা মুকুৰা হৈ গৈছে। আগতে বহুত ভাল লাগা আছিল।
উম।
কিয় ভাল লাগে বাৰু?
উম। উ। ঠিক আছে দিয়া হ'ব।
উম, উম দিয়া তেনেহ'লে।
অ, হ'ব দিয়া।
এ হা।